হেল্ল' হয়।
অঁ, কি কৰি আছিলে।
এই আপোনাৰ মই আহ, কাপোৰ কানি বান্ধি আছিলোঁ ৰ'ব।
অ', কৰ'বাত যায় নেকি?
এই ক'ৰবাত মানে আপোনাৰ, এই ভাবিছিলোঁ এবাৰ মাজুলী এপাক ফুৰি আহোঁ আপোনাৰ। মাজুলী সত্ৰখিনি এবাৰ চাই আহোঁ আপোনাৰ।
অ'।
খোৱা বোৱা আপোনাৰ হোৱা নাই, খোৱা বোৱা কৰিব লাগিব এতিয়া বনাব লাগিব ভাত পানী।
অ', হয়, হয়, আচ্ছা, আচ্ছা বাকী অ', মই খালোঁ বাৰু।
আচ্ছা।
হয়, আমাৰ যদি কি হ'ল কিয় যায় বা মানে কিবা ট্ৰিপ আছে নে, লগৰ লগত যাবনে, নে অকলে যাব এনেকে?
এই আপোনাৰ লগৰ লগতো যাম, মানে ঘৰৰ মানুহো কেইজনমান যাব আৰু লগৰ দু কেটামান আমি একেলগে মানে মিলি কিনে ভাবিছো, আপোনাৰ গৈ আহোঁ এপাক মানে। যিহেতু, অসমৰে, অসমৰে সম্প আমাৰ এটা ঠাই হয়নে নহয়, বিশ্বৰ ভিতৰত এটি জাকত জিলিকা ঠাই। এটা সৰু নদী গতিকে তেনেকুৱা, হয়, হয়, হয়, হয়। সেইটোৱে কথা, গোটেই বিশ্বই, বিশ্বই চিনি পায় মাজুলীক, গতিকে তেনেকুৱা এটা ঠাইত যাব পালেতো, বহুত সৌভাগ্যৰ কথা আৰু হয়নে নহয়?
উম, নিশ্চয়, নিশ্চয়।
আৰু মাজুলী গৈছো গৈছো মানে এ তাত চাব মানে কি মাজুলী অকল ৰিভাৰ আইলেণ্ড বুলিয়ে নহয় তাত কিছুমান যিবোৰ সত্ৰ বা ধৰি যিখিনি এটা কলা সংস্কৃতি যিটো অসমীয়া কলা সংস্কৃতি এটা বজাই ৰাখি ভাওনাৰ পৰা ধৰি এইবিলাক মানে এ আকৰ্ষণীয়
অ হয় হয় হয়
হয় আৰু সেইটো কাৰণেও মাজুলীখন অসমৰ কাৰণে এখন বিশেষ ঠাই
বিশেষ এটাই সঁচাকে কাৰণ শ্ৰীমন্ত আমি যদি এতিয়া মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ গোটেই কৃষ্টিৰাজি হওক বা তেওঁৰ যিখিনি অনুদান অৱদান সেই গোটেইখিনি আমাৰ মাজুলী সত্ৰতে বা মাজুলী তে আমাৰ গোটখিনি গোটেইখিনি আছে বাকী ক্ষেত্ৰতো ঠাইবোৰতো আছে কিন্তু বিশেষকৈ ক'বলৈ গ'লে মহাপুৰুষ শ্ৰীমন্ত শং শংকৰদেৱৰ হওক বা মাধৱদেৱৰ হওক বা যিখিনি সেইটো সময়ৰ আমাৰ কলা সংস্কৃতি গোটেই হওক বা সেইটো সময়ৰ মুখাশিল্প ভাওনা হওক বা যিখিনি তাতে হৈছিলে গোটেইখিনি তাতে লুকাই আছে কব গলে গতিকে আৰু তাৰ সত্ৰবোৰত গ'লেও মানে আপোনাৰ মই দেখিছোঁ মানে মোবাইলত বহুত বহুত কিছুমান ঠাইত মানে সেই ভিডিঅ'বিলাক পাইছোঁ মানে আপোনাৰ গতিকে অ
ভাল লাগে উম সেইটোৱে
গতিকে সেনেকুৱা সেইকাৰণে আকৌ প্লেন এটা বনালোঁ আপোনাৰ
হয় হয় হয় ঠিক আছে আৰু মানে তাত মানে এটা কথা মো গৈছো মানে মই মানে যিমানটো জানো আৰু মানে কি হল তাত মানে এটাও ভাল লাগে তাত যোনবিলাক মানুহবোৰ আছে বা যোনখিনি সিহঁতৰ লোকেল মানুহ বুলি ক'ব লাগিব সাধাৰণ মানুহ বা জনসাধাৰণ খিনি সিঁহতৰ মানুহখিনি বহুত ভাল মানে এটা বহুত অ যোনটো এটা ৰীতি নীতি থাকে ন যেনেকে অসমীয়া সকলৰ বা যোন টো এটা ক'ব গ'লে এটা অ গাঁৱলীয়া বুলি ক'ব লাগিব গাঁৱলীয়া বা এনে যোনটো এটা এ পুৰণা দিনৰ যোনটো অসমীয়া সংস্কৃতিৰ এটা ৰীতি নীতি থাকে ন সেইটো ইমান ধুনীয়াকে মানে মেইনটেইন কৰে আৰু সেইটো দেখুৱাই চবকে আৰু টো ভাল লাগে মানে উম আৰু আৰু যদি ইভাগে চাই যোনটো আমাৰ সাজ পাৰ হৈ গ'ল ধুতি বা কুৰ্তা বা আহ মাইকী মানুহৰ চাদৰ মেখেলা পা ধৰি যিবিলাক মানে আপোনাৰ এই মাইকী মানুহে লৈ যে গাত এইখন কি আছিলে চেলেং চাদৰ বা সেইবিলাক মানে এটা ভকত ভকতনী বুলি ক'ব লাগিব সেইবিলাক মানে বহুত এ তাত সজাগ সজাগতাটো বহুত আছে মানে তাত বহুত ৰিপ্ৰেজেন্ট হয় উম
আৰু আপোনাৰ তাতে ক'ব গ'লে আপুনি ক'লে তেওঁলোকৰ ৰীতিনিতি কথা মানে মই দেখিছোঁ দেই তেওঁলোকে মানে বহুত নীতি নীতি নিয়মৰ মাজত থাকে মানে আপোনাৰ তেওঁলোকে যি যিডোখৰ ঠাইত থাকে মানে সেই ঠাই মানে যিটো ঘৰ বা অঞ্চলত থাকে সেই অঞ্চলত আপোনাৰ আমি চেণ্ডেল টেন্দেল পৰিধান কৰি যাব নোৱাৰোঁ বা ধৰি লওক ভালো হয় মানে, আমি ধৰি লওক আমি যিখিনি আমাৰ- হাত'ত বীজাণু থাকে বা কিবা থাকে সেইবোৰ গোটেইখিনি আমাৰ মানে- আহ' তুমি সেইবোৰ- আমাৰ মানে গোটেই নীতি-নিয়মৰ মাজত মানে তেওঁলোকে বান্ধ খায় থাকে মানে গতিকে সেইটো এটা ব সেইটো এটা বহুত ভাল কথা মানে ক'ব গ'লে।
উমঁ উমঁ উমঁ আৰু সেইটো বুলিয়েই নহয় মাজুলীত মানে ঘুৰাটোৱে নহয়। মানে তালে যোনটো যোৱা যোনটো প্ৰক্ৰিয়া হৈ গ'ল বা যেনেকৈ যেনেকৈ নদী পাৰ হৈ যাব লাগে কাৰণ মহাবহু ব্ৰহ্মপুত্ৰ পাৰ হৈ যাব লাগে।
হয় হয় হয়।
তাতো গৈও ভাল লাগে দিয়কচোন।
হয় হয় হয় হয় হয় হয় হয়।
উপস্থিত হ'ব কিমান এটা হেৰি হয়। উমঁ।
আৰু সেই নিমাতী ঘাটৰ সেই পৰিৱেশটো গোটেই ব্ৰহ্মপুত্ৰ গোটেই আহ' যিটো এটা ইমান ধুনীয়া এটা পৰিৱেশ তাতে নদীখনক আমি দেখা পাওঁ, নদীৰ মাজেৰে আমি পাৰ হ'ব লাগে। গতিকে আহ' গোটেই বিশাল ব্ৰহ্মপুত্ৰখনকে আমি উপভোগ কৰিব পাৰোঁ।
হয় হয় হয়।
গতিকে সেইটো ভালো কথা আৰু ইয়াৰ মাজতে আৰু এটা কথা- আহি আহি যে আপোনাৰ যে ব্ৰহ্মপুত্ৰ যিখন আছে আমাৰ ব্ৰহ্মপুত্ৰখনে আহ' যিহে তু মাজুলীখন এতিয়া আপোনাৰ এটা নদীদ্বীপ হয়, গোটেই ব্ৰহ্মপুত্ৰখনে গোটেই মাজুলীখনক আগুৰি আছে ক'ব গ'লে। গতিকে আহ' মাজে সময়ে মাজুলীৰ যিখিনি মানুহ তেওঁলোকেও চাগে বহুতখিনি ক্ষেত্ৰত এই যি যিখিনি বাৰিষাৰ সময়- সেইখিনি সময়ত তেওঁলোকে মানে বহুতখিনি ক্ষেত্ৰত বিপদতো পৰে। কাৰণ মানে যেতিয়া নদীৰ নদীৰ হয়, নদীৰ পানী এতিয়া বাঢ়ি যায় বাঢ়ি যোৱাৰ লগে লগে গৰা খহনীয়া হয়, হোৱাৰ লগে লগে এতিয়া মানে দেখা গৈছে যে বহুতখিনি ক্ষেত্ৰত সেই নদীৰ কাষৰীয়া মানুহখিনি মানে তেওঁলোকৰ যিখিনি মা টি হয় বা সেইখিনি ঘ মানে খহি খহি যাব ধৰিছে মানে ব্ৰহ্মপুত্ৰ পাৰত অবস্থিত হোৱাৰ কাৰণে গতিকে তেনেক্ষেত্ৰতো চৰকা চকাৰখনে আমাৰ এই ক্ষেত্ৰত বহুতখিনি ক্ষেত্ৰত সহায় কৰা উচিত কাৰণ সেইসকল মানুহখিনি গোটেই যিহেতু তাত আছে, গোটেই এটা অঁ' ইমান ধুনীয়া শ্ৰীমন্ত শংকৰদেৱৰ গোটেই কলাকৃষ্টি গোটে যিবোৰ গোটেই তাতেই আছে ক'ব গ'লে, গতিকে সেইখিনি খিনি বচাই ৰখাটো আমাৰ আহ' কাৰণে বহুত বচাই ৰাখিবই লাগিব কাৰণ সেইখিনি যদি আমি বচাই ৰাখি ৰাখিব নোৱাৰোঁ কাৰণ ব্ৰহ্মপুত্ৰৰ নদী হয় কেতিয়াবা নহয় কেতিয়াবা এতিয়া ডাঙৰ বিপ পদৰ সৃষ্টি হ'বও পাৰে আৰু হৈ আছেও তেনেকুৱা ক্ষেত্ৰত। গতিকে আপুনি কি হয় জনাওক, কওকচোন আপুনি অলপমান?
মানে এইটো এতিয়া ক'ব গ'লে এটা কথা আহ' প্ৰকৃতিৰ যোনটো এটা হেৰি থাকে ন' আপোনাৰ এটা প্ৰকৃতিৰ নিয়মবোৰ বা প্ৰকৃতিৰ কিবা এটা অঘটন ঘটালে মানে এইটো কোনো ৰখাব নোৱাৰি ফাৰ্ষ্ট অফ অল।
হয় হয়।
তাৰ কাৰণে কিছুমান হেৰি এপ্লাই কৰিব পাৰে। যদি অঁ' চাপ'জ ধৰক যদি নদী যদি বাঢ়ি পানী যদি ক্ৰমান্বয়ে যদি চাপি চাপি যে তেতিয়া নদীখন দ' কৰা বা বা এইটো ইমান পচিবল নহয় বাৰু। বাকী যদি আধুনিক কিবা যদি যন্ত্ৰ আছে বা কিবা যদি আছে, তেতিয়া যদি কৰিব পাৰে, তেতিয়া কৰিব পাৰে। আৰু নহ'লেতো তেনেকে গৰাখহনীয়া বা এইবিলাকৰ কাৰণেতো মেইন যদি ক'ব যাব লাগিব- গছ ৰোপন। যদি গছ ৰোপন যদি মাত্ৰা বঢ়াই দিয়ে বা যদি প্ৰকৃত মানে প্ৰাকৃতিক নিয়ম হিচাপে যদি কয় মানে প্ৰকৃতি নিয়ম হিচাপে যদি কয় তেতিয়া গছ ৰোপণ কৰিব লাগিব।
লাগিব।
কাৰণ মেইন বস্তুটো হৈছে গৰাখহনীয়া, সেইটো যদি ৰোধ কৰিব পাৰিলেহে মাটিবোৰ ৰখিব। আৰু যিহেতু মাজুলীখন নদীৰ মাজত আছে, সেইটো কাৰণে তাৰ মেইন প্ৰব্লেমটোৱে হছে গৰা খহনীয়া। সেটো হিচাপত মানে গছ ৰোপণ কৰিব লাগিব আৰু ইভাগে যদি কয় উম্- আৰু তেনেকেটো চাব গ'লে নাই এনেকে, আৰু যদি নদী বান্ধ বা কিবা যদি দিব পাৰে
হয় হয়- হয় হয় হয় এইটো কথা মোৰ মনত বাঢ়িছে যে যদি আমি সেই নদীৰ দাতিকাষৰীয়া অঞ্চলখিনিত যদি আমি বান্ধৰ প্ৰয়োগ কৰিব পাৰোঁ, বিভিন্ন ধৰণৰ আমি প্ৰযুক্তিবিদ্যাৰ সহায়ত বা যেনেকে নহওক কিয় আমি যদি কেনে বান্ধ দিব পাৰোঁ, সু- সম্ভৱ নহয়, যদিও মানে তেনেকুৱা যদি কিবা সুবিধা হয় কাৰণ অ্ মাজুলীখনক আমি বচাই ৰাখিবই লাগিব যেনেকে কি নহওক। কাৰণ মাজুলীখন যদি নিশেষ হৈ যায় আমাৰ অস ষমৰ, অ ক'ব গ'লে এটি অসমৰ এটি ডাঙৰ বস্তু হেৰাই যোৱা হেন হ'ব সম্পদ এটি হেৰাই যোৱা হেন হ'ব। গতিকে
সেটো হেৰি কৰিব লাগিব, মানে ঠিকেই কৈছে কথাটো মানে এইটো বচাব লাগিবই। যিমানে যি হলো। উম্
বাকী আপোনাৰ তাকেই সেইটো কাৰণে অ্ কালি আ কেইটা আমি ভাবিছোঁ আপোনাৰ যোৰহাটৰ নিমাতী ঘাটৰ পৰা আমি মানে, মানে ভাবিছিলোঁ ৰাস্তাৰে যাম বুলি। কিন্তু মানে নদীৰ মাজেৰে পাৰ হৈ যোৱা মানে সেইটো এটা মজাই বেলেগ ক'ব গ'লে। গতিকে আমি কেইটাই আপোনাৰ তাত সেইফালেদিয়েই যাম চাগে! আপুনিও উজনিৰ ফালে হয় চাগে ন?
অঁ উজনি উজনি হয়।
হয় হয়- ত' আপোনাৰ পৰাতো মাজুলী বহুতখিনি অচৰ হয়?
ওচৰ মানে মই যোনকন ঠাইত আছো সেইখনৰ পৰা যদি চাব যায় মানে এটা নদী ঘাট পাৰ হ'লেই পাই যায় মানে এইটো এইফালে আছে মানে পানীগাঁও বুলি এখন জেগা এখন আছে। সেই কনপা মানে প্ৰায় ওচৰে মানে জাষ্ট অ পোন্ধৰ মিনিটটো, অ আধা ঘণ্টা ধৰক আঔ। কাৰণ কেতিয়াবা হাৰিয় লগতো কথা থাকে বতাহ অনুযায়ীও কেতিয়াবা ফেৰীখন শ্ল' চলিব পাৰে বা বেছি স্পীডে যাব পাৰে। মানে সেইটোৰ ওৰত ডিপেণ্ড কৰি কেতিয়াবা ত্ৰিশ মিনিট-পঁচিশ মিনিট আৰু এনেকুৱা মাজতে আৰু। সেইটো ইমানকণ টাইম ট্ৰেভেল কৰিব লাগে, মানে ফেৰীত যাব লাগে, আৰু ইফালেতো মুকলি বতা- পালেই আও- নদী পাৰ হৱাটো মজাই বেলেগ, ফেৰীত যোৱা আৰু ধুনীয়াকে- মাজুলী এটা ইটো দ্বীপ পাই যাবগে, মাজুলী- মানে নদী দী- হেৰি পাবগে মানে ঘাট পাবগে- নদী ঘাট পাবগে। উম্
অসমখনতে কিমান বস্তু লুকাই আছে ন' মানে যেন আমি বহুত বস্তু তাৰে দেখাই নাই বা আমি চাওঁনো মানে চোৱাটো উচিত কাৰণ মাজুলীখনত গোটেই সত্ৰ আছে কমলাবাৰী সত্ৰ হওঁক বা দক্ষিণ আউনীহাটী সত্ৰ হওঁক কিমান ডাঙৰ ডাঙৰ সত্ৰবিলাক আছে। গোটেইবিলাক, আৰু তাতে গোটেই আগৰ দিনত ব্যৱহৃত ৰজাদিনীয়া বস্তুবিলাক আছে। গতিকে গতিকে সেইবোৰ বস্তু আমি চোৱাটো উচিত হয়, গতিকে ভাল লাগে মানে।
হয়, হয়। আৰু তাত বহুত পৰ্য্যটকো আহে, মই বহুত টুৰিষ্ট দেখিছো মানে আহোতে মানে প্ৰায়বিলাক ফেৰীত ত অহা দেখছো। মানে সুধিছিলোঁ ক'ৰ পৰা আহিছে বা তেতিাই কৈছে যে আহ কিছুমান দেলহী পা আহিছে বা এনেকুৱা বা মানে যোনখিনি ৱেষ্ট ছাইডৰ যোনখিনি আছে বা নৰ্থ ছাইডৰ যোনখিনি ইণ্ডিয়ান বা এনেকুৱা মানুহ আছে মানে দেখিছো মানে প্ৰায়বিলাক আহে মানে ভ্ৰমণ কৰিবৰ কাৰণে, অ' সেইবোৰ ভাল লাগে।
ভাল লাগে। আৰু তাত যিখিনি মুখাশিল্প ব্যয়ৱহৃত হয় গোটেইখিনি মানুহে নিজে হাতেৰে নিৰ্মাণ কৰে। গোটেইখিনি, আৰু হাতেৰে হয়। আৰু ভাওনাৰ সময়ত সেইবোৰে পৰিধান কৰি কিনে তেওঁলোকে সেইবোৰ ভাওনা কৰে। গতিকে সেইটো মানে মাজুলী মেইন হয় হয়। হয়, হয়, হয় গোটেই ৰাসৰ সময়টো মাজুলীতো ক'বই নালাগে আপোনাৰ।
হয়, হয়, হয়।
কি ঠাইত ৰাস হ'লেও মানে আমাৰ ফালেও ৰাস হয়, উজনিৰ ফালেও টো ৰাস হয়। কিন্তু মাজুলীৰ ৰাসটো মানে ক'বলগীয়া মানে।
উম, ক'ব লাগিব একদম পুৰণা সংস্কৃতিত হেৰি কৰি থাকে, পুৰনা নহয় মানে আমাৰ এতিয়াও চলি আছে মানে এইটো ক'ব গ'লে। মানে আপুৰুগীয়া বুলি ক'ব লাগিব।
আপুৰুগীয়া হয় হয় হয় সঁচাকৈ।
ঠিকে, ঠিকে। অঁ, তেতিয়াহ'লে হেৰি আপুনি চাগে ওলাব হ'ল আৰু ভালকে যাব।
মোৰ আপোনাৰ তাক তাকে তাকে, আপোনাৰ ভাত পানী খাই কিনে আমি ওলাই দিম আৰু লাহে লাহে।
অঁ অঁ ভালকৈ যাব ঠিক আছে দিয়ক। উম, উম, উম হ অ' মোৰো ভাল লাগে মোৰ মোৰো ভাল লাগিল হ'ব দিয়ক।